হেল্ল'
অ' কি কৰিছা?
এই শুব লৈছোঁ।
আচ্ছা-আচ্ছা, মই ভাত খাই আছো।
হয় নেকি, কি বনাইছে? কি বনাইছা?
তো আজি বিশেষ একো নাই। আজি মানে দালিতে আলু দিছিলোঁ, মাছ ভাজিছিলো।
হয় নেকি?
উম'
উম' আছে। দিনত কি শাক? দিনত কি?
উম, দিনত মানে আছিলে দে আজি কিবা কিবি।
আচ্ছা। কি?
দালি তাৰপিছত দালি। অ' ভোল, জিকা, আলু, মাছৰ তৰকাৰী।
অ' দিনতো মাছে আছিলে।
মূলা শাকৰ ভাজি, তাৰপিছত আকৌ হেৰি উম' আলু আৰু পটল ভাজি।
আৰু
সেইয়া
ভালে আছে মোৰ।
উম, মাহীয়ে বনালে আজি গোটেইখিনি।
হয় নেকি?
অ।
মইতো আজি ভাতে নাখালোঁ, ৰাতিপুৱাও নাখালোঁ, দুপৰীয়াও নাখালোঁ।
কিয় বা?
এই খাব মনে যোৱা নাই, গাটো বহুত বেয়া।
উম,
আৰু জ্বৰ, সময়ো নাপালো ন যোৱাকালি চেলি চিলিং ভাঙি পৰি গৈছে অফিচত।
উম,
তাকে অফিচটো ইমান বেছি লেতেৰা হৈ গৈছিলে। সঞ্জীৱদাও আহা নাই। মই আৰু এটা জুনিয়ৰ ইঞ্জিনিয়াৰ আছিলে। আমি-আমি দুটা মিলকেনে কচৰা বোৰ বাহিৰত কৰছো।
উম, সেইখিনিতো তোমালোকৰ কাম নহয় আচলতে।
নহয়, কি কৰিম বাৰু উপায় নাই ন আমিয়ে থাকো আমিয়ে বহো।
উম,
সেইটো কাৰণে আমি মিলিকনে চাফা কৰি দিছো। সেই আৰু বাকী আছে চাফা কৰা কালি সঞ্জীৱ দাই কৰিব।
উম-উম।
বহুত লেতেৰা হৈ গৈছে, চব বস্তু বাহিৰ পৰা গ লাগিব। অ, এইটোৱে।
ইত নাম কেছিলছিলে?
হা?
আৰু এটা আছিলছিল নহয়?
ভাস্কৰ আছিলে।
নহয় অ,
শিৱৰ
উম, হুম, অফিছত যে আৰু এটা দাদা আছে টাপ ভৈ
উম, তাপৰ কি ইঞ্জিনিয়াৰৰ।
তপাছ আৰু উ সঞ্জীৱৰ মাজত মই অলপ খেলি-মেলি হল।
অ, সঞ্জীৱ কাম কৰা ল'ৰা। তাৰপত বেংক ইঞ্জিনিয়াৰ হয়।
তোমাকটোতোত পাপাই সঞ্জীৱু দাদা বুলি মাতিব হাক দিছে।
এই কি কৰিম আৰু ডাঙৰ ন?
এইইটোলাৰবেওদাদা দাদাওলাইছে
উপাধি কি লিখে হি?
ই হয়তো এনে ৰাজবংশী, লেখে দাস।
উম,
হা?
কি অদ্ভুত কমবিনেচন।
চাৰ হেল্ল',
উম,
অ',
অদ্ভুত বোলো।
এ, সেইটো, আৰু কোৱা।
মোৰ বোলো মাতটো ভাগিছে চৰ্দি লগীত লাগি।
উম, নকবা আৱাজটো লাগিছে।
উম,
সেই যোৱা কালি হৈছে ঠাণ্ডা পানী খোৱা ন?
হা হ'ব পাৰে।
ৰাতি যে ঠাণ্ডা পানী খাইছিলা তাৰে।
উম, হুম-হুম।
আছো। বুজিছা ন?
হা?
বুজিছা ন?
উম, ৰাতি কন্দা কাৰণেও হ'ব পাৰে। লাইফত ভাল মানুহ নাথাকিলে তেনেকুৱাই হয়।
তাকে।
উম।
ভুল হৈ যায় আৰু মাজে-মাজে।
হ'ব নালাগে।
হ'ব নালাগে তাকে,
কিছুমান মানুহক বুজাইও লাভ নাই ন।
অ তাকে,
উম।
অ।
খঙত কেতিয়াও নিজৰ, মানুহে নিজক পাহৰিব নালাগে।
তাকে, পিছতে-পিছতে মনত পৰে দেখি অ, কি হৈ গ'ল বুলি।
কিন্তু পিছত মনত পৰিটো একো লাভ নাই ন।
নাই। মানে মনত পৰে মানে ৰিয়েলাইজ হয়।
উম।
মনত পৰে মানে ৰিয়েলাইজটো কথা কৈছো। অ'হ মাহীহঁত খালে?
উম।
উম' আৰু এই তৃতীয়টো কি কৰি আছে? হা কি?
খাই বৈ শুলে।
খাই বৈ শুইয়ে গ'লে।
উম।
এতিয়া তুমি অকলে খাই আছা?
উম।
দৰ্জা তোমাৰ অ, এইটো দৰ্জাটো মাৰিচা ন?
উম।
উম' তাৰপিছত
কিয়?
এনে সুধিছোঁ।
অ, ইয়াত আজিকালি চুৰো হ'বলে লৈছে।
হে কি কোৱা?
আমাৰ পটা খন চোৰ কৰি লৈ গুচি গ'ল।
পট-পট, পটা মানে?
চিলবটা।
অ' হয় নেকি।
হুম।
বাৰু মাথাত প্ৰথমতে ইটোৱে আহিছিলে, তাৰপিছত পটা- হয় নহয় তো সেইকাৰণে সুধি ললোঁ কনফাৰ্ম কাৰণে।
তোমালোকৰ মাহঁতে ইউজ নকৰে ন?
কৰে কৰে।
মই নেদেখুৱেই দেখোন।
কৰে, বহুত আজিকালি বহুত কম হৈছে।
উম'।
এই তেতিয়া নহৰু চাটনি যে বনাই।
উম হুম।
তেতিয়াই ইউজ কৰে। নহ'লে দালি চালি পিচিবৰ কাৰণে।
ঘৰত আছে জানো? নাই দেখা।
নাই দেখা?
উমহো।
একবাৰ আহি গ'লে দেখিবা।
উম, দেখিছোঁ যদিও পাহৰিলো, কেলে যাম মই?
অহ হয় নেকি?
কিয় যাম মই?
এহ ফটো মাৰি দেখাই দিম।
লায়েফত আৰু নাযাওঁ মই কেতিয়াও।
সেই
উম।
ফটো মাৰি পঠাই দিম দিয়া।
ভাবিম বাৰু।
আৰু কোৱা?
কটাই খনো কোনোবাই লৈ যায় ৰবাচোন।
হা? অঁ তাকেটো।
হোম হোম।
আমাৰ ইয়াতেও বাৰু চুৰ হোৱা, ষ্টাৰ্ট হৈছে। বায়েক, বায়েক মইটো বায়েক এখন চুৰ হোৱা গম পাইছোঁ। মোবাইল, আৰু এই আমাৰ নতুনকে চাইড এটা ষ্টাৰ্ট হৈছে। এইপিনে মানে ফায়াৰৰ অফিচ আছে। তাতে এটা কোম্পানীত তাঁৰ চুৰ হৈছে।
আচ্ছা আচ্ছা।
বাৰু চুৰটো তাঁৰ চুৰ কৰা চুৰটোতো ধৰা পৰিলে।
উম।
মাৰো খাইছে।
কোন?
কোন বা মও গম পোৱা নাই ৰাতি ধৰিছিল বোলে, চুৰ কৰোঁতে। আমি কেছ গম নাপাওঁ বাহিৰৰে হ'ব। আমিতো ৰাতিপুৱা গম পাইছোঁ।
কোম্পানীৰ কোনো নহয়?
উমহ, চব বাহিৰৰ।
আচ্ছা আচ্ছা।
আহা, এ কাকনো কি বিশ্বাস কৰিব।
আজিকালি মানুহক বিশ্বাস কৰিব নোৱাৰি বাৰু।
নোৱাৰিম তাকে, আমাৰো ইয়াতে কোম্পানীত চুৰ হৈছিল নহয়, মই নতুন নতুনকে সোমাইছিলো হে। মোৰ মোৰ ওপৰতে চব দায়িত্ব আছিল।
উম উম। কি চুৰ হৈছিলে? উম।
মোৰটো মাথা চাথা বেয়া হৈ গৈছিলে। মালিকৰ টো আৰু মাথা বেয়া হৈ গৈছিল।
অঁ।
মোক কমপ্লেন লগাই দিছে তাৰপিছত পাপাক।
তোৰ কমপ্লেন।
আহা মোৰ কম্প্লেন অংকল ৰাহুল তাৰ চৰি কৰ দিয়া।
অ, মাই গড।
মিৰিৰ নহয় অসমীয়াৰ পা।
উম, অ, এই ক'লে যে আনকাল চাওকচোন ৰাহুলে তাৰ চুৰ কৰাই দিছে।
অ, তাপিছত?
তাৰপিছত চোৰটো বাৰু পিছত ধৰা পৰিলে।
হা।
তাৰপিছত ৰোহিত ভিয়ায়ে এ পাপায় পিছত ক'লে কি আৰু ল'ম ইয়াৰ পৰা। মৰি চৰি যাব এনেই ধাৰপাতি কৰা নহয়। এৰি দিছে মাৰি চাৰি এৰি দিলে।
হা
এ আমাৰ যে এই ইয়াতে যে আনন দিলাৰিত যে শিৱ ল- ল'ৰা টোজে কাম কৰে যে তাৰ ভিনিয়েক। ভিনদউ তাৰ। উম, আৰু ইয়ে এতিয়া তাৰ লগত একো ৰিছ টা নাইন শিবৰ। কিন্তু এইত-এই ল'ৰাটোতো ভাল। উম, মানুহটো বইজাত আছে গে এনি টাইম মানে মদৰ নিচা! ! !
হম,
এনেও ভাল নহয় ন?
ঠিক আছে মই তোমাক পিছত কৰো নেকি?
অ', অ', অ', অ', ঠিক আছে দিয়া।